হেল্ল', কি কৰিছা?
মই এনে তোমাৰ ভাত খাই উঠিছো। তুমি?
মই এই শুই গ'লো খোৱা পা উঠি কিনে তোমাৰ, এতিয়া অলপ
অ' আচ্ছা আচ্ছা, ভাত খালা ন?
ভাত খালো। সেই দুপৰীয়া ভাতকেইটা খাই মানে টোপনি আহি গ'ল। সেইটোকাৰণে শুই গ'লো।
অ' আচ্ছা আচ্ছা, অ' ভাতকেইটা খাই অলপ টোপনি আহে।
সেইটোৱে, মানে ধৰা কলেজ গৈছিলোঁ ন! কলেজত, পাই কিনে, ভাত-চাত খাই কিনে আৰু শুই গ'লো।
অ' আচ্ছা, আচ্ছা। বাকী খবৰ-খাতি ভাল? মোৰো ভালেই বাৰু।
কলেজ যোৱা নাই?
কলেজ গৈ আছো মানে। এতিয়া কি কৰিবা মানে, কলেজত। ইমান প্ৰেক্টিকেল দিয়ে মানে, কলেজে যাও নে, প্ৰেক্টিকলে বনাও সেইটো বুজিবই পৰা নাই!
প্ৰেক্টিকেল লিখি লিখি মানে ধৰা বহুত, অশান্তি লাগে। ৰে, কিমান লিখিবা?
সেইটোৱেটো তোমাৰ, আমাৰ তোমাৰ ভাবি লোৱা। এটা চেমিষ্টাৰত কমছে কম তোমাৰ দশ নহ'লে বিছটা প্ৰেক্টিকেল দিয়ে।
লিখি-লিখি আমনি লাগি যায়। এতিয়া তুমি প্ৰেক্টিকেলে লিখিবা নে! নে তোমাৰ একজামৰ কাৰণে পঢ়িবা হয় নে নাই?
সেইটোৱেটো, আৰু তোমাৰ কলেজৰ নোটছখিনি দিয়ে, লিখি আমি এইটো হয়',
সেইটোৱে, সেইটোৱে মই কলেজৰ নোটচ, নবনায়ে ক'ব গলে, মই কি কৰোঁ জানা? কলেজত যাওঁ লগৰটোক মই চাইডত বহাই, ধৰ না, সি বহে এতিয়া সি লিখে, মই ফটো মাৰি লওঁ, ফটো মাৰি কিনে ঘৰত লিখোঁ হয়তো নহলে তেনেকে মোবাইলতে পঢ়ো হেনেকে কৰোঁ। বা', কেতিয়াবা টিচাৰে সুধিলে ন তুমি নট কিয় বনোৱা নাই, মই কওঁ কি ছাৰ ই বনাই আছে মই ভাল কে বুজি আছোঁ, ইয়াক মই ঘৰত গ'লে বুজাই দিম বোলোঁ।
আচ্ছা', - আচ্ছা', - আচ্ছা', ঠিকেই কৰা বাৰু। এইটোৱে, বাকী সেইটোৱে সেইটোৱে। বাকী, তোমাৰ আজিকালিতো তোমাৰ, জানা ওৱান টু ক্লাছতো চিট পোৱাত বহুত দিগদাৰ আছে।
কিহত কিহত?
ওৱান টু ক্লাছবিলাক যে হয়। মানে ভাল ভাল স্কুল আৰু অ', মানে ভা, অ', মানে ভাল ভাল স্কুলত যে, মানে বহুত পইচা লয় ন?
অ', আজিকালি প্ৰাইভেট স্কুলবিলাকত বহুত পইচা লয় ৰে।
সেইটোয়ে সেইটোয়ে বাৰু কি। চৰকাৰী স্কুলতটো ভালেই বাৰু কিন্তু মানে সেইটো ইমান এটা ভা, মানে প্ৰাইভেটটো বেছি ভাল আৰু ক'ব গ'লে।
মই চৰকাৰীতে পঢ়িছিলোঁ বাৰু দেই।
পঢ়িছিলে নি,
উম', মই চৰকাৰীত পঢ়িছিলোঁ আছামিছ মিডিয়াম। তোমাৰ ছেবা
অহ',
তাত পঢ়িছিলোঁ, তাৰপৰা তোমাৰ, এ', এতিয়া ক'ব গ'লে, চৰকাৰীত হে পঢ়িছিলো, কলেজটো চৰকাৰী এই হয়।
অ', সেইটোয়ে, আচ্ছা, আচ্ছা, বাকী তোমাৰ এনেই পঢ়া লিখা, কেনেকুৱা হৈছিলে তোমাৰ?
ভালেই বাৰু দেই স্কুলখনত ভাল ভালকে পঢ়াইছিলে, ধুনীয়া পঢ়াইছিলে আমাৰ মে'মহতে ধৰা ভালকে বুজাই দিয়ে বা কিবা কিবি নোৱাৰো ধৰা নোৱাৰিলে কয় যে তোমালোকে আমাক পাৰ্চনেলী কল কৰিবা মই তোমাক পাৰ্চনেলী বুজাই দিম এনেকে।
অওওও, বুজিছোঁ বুজিছোঁ।
ট্ৰচাৰ বোৰ ভাল আছিলে বহুত দেই, মানে আণ্ডাৰষ্টেণ্ডিং আছিল পঢ়িলে ভালকে বুজি পায়, আ', আৰু আমাকো ভালকে বুজাই মানে পাৰ্চনেলী।
আচ্ছা, আচ্ছা, মানে আৰু যোনবিলাক পোৱালী মানে অলপমান কমজুৰি হয় ন পঢ়াত, হেতৰ মানে এক্সট্ৰা ক্লাছ লয়নে বেলেগে।
অঁ লয় লয় ধৰা সিহঁতে কৰো বুলি কয় এতিয়া এতিয়া মই ধৰা মেম ক'লো মেম মই অলপ পঢ়াটো উইক হয়। মোক আপুনি এক্সট্ৰা ক্লাছ ল'ব নেকি তেতিয়া ল'ব বুলি ক'লে ধৰা অকে ঠিক আছে তোমাক মই বুজাই দিম যিখিনি নোৱাৰা।
অঁ আচ্ছা।
পিছত আৰু ধৰা কিন্তু নলয় দেই মেমহতে। লাগিলে ভাল এইটোৱে মানে লাগিলে ধৰা আধা ঘন্টা। কেইটামান তোমাৰ। এ এনেই পঢ়াই দিব। তেওঁ মানে পইচা চইচা নলয় ভাল আছে মেম।
অঁ
সনেকা কিছুমান মেম। টিচাৰ মানে কিছুমান টিচাৰ ভাল আছে জানা বহুত। ৰেচপে্ট ষ্টুডেটো ৰেপেকট। কৰে আৰু ষ্টুডেণ্টেও ধৰা। মাৰে কৰে বুজিছা নো!
অঁ গম পাইছো বাকী অ তেনেকুৱা থাকে বাৰু বাকী। তুমি তোমাৰ নাৰ্চাৰী ইউ কেজি এল কে জি এইটো কি মানে কৰিছা নে নে ডাৰেক্ট নাৰ্চাৰী কৰি পেলাই
মই ডাইৰেক্ট ওৱান টুৰ পৰা পঢ়িছো।
ডাৰেক্ট ওৱান টো পইচাঁ ন! বাকী মানে আচ্ছা আচ্ছা নহয় মানে পোৱালি। বিলাকো মানে। তিনি বছৰ মানে নাৰৰ্চী। টো দিব লাগে। ওৱান টো থ্ৰী তেতিয়া মানে কি? কেমটে তেতিয়া ওৱান টু ক্লাছৰ। নাচাৰিত তোমাৰ যেনেকে ভাবি লোৱা ৰাইমচ। শিকায়ে। লিয়া এইবিলাক যে ৰাইম। মানে মেংগুৰো। কিবা হওঁক যেনেকে।। টুইংকল, টুইংকেল লিটোল ষ্টাৰ।
উম উম
এইবিলাক তোমাক শিকাই আৰু ওৱান টু থ্ৰী ফ'ৰ ক'বলৈ ষি কাই লিখিবলৈ শিকায় বুজিছা মানে এইবিলাক কৰিলে তোমাৰ ওৱান টু ক্লাছত অলপমান হেল্প হৈ যায় মানে এইটো এডভানস হৈ যায় ন, কি মানে ইজিলি পাৰে আৰু পোৱালী বিলাকে
অ কাৰণ ওৱান টুপাটো ডাইৰেক্ট একজামে হয়
অ সেইটোয়ে ওৱান টু ক্লাছৰ পৰা একজাম আৰু এল কেজি ইউ কেজি টো হয় কিন্তু এইটো পাচ ফেল বুলি কথা নাই আৰু পোৱালি মানুহ ন
উম উম
সেইটো মা বাপেকে চাই দিব লাগে আৰু সেইটোৱে আৰু তাৰপিছত ওৱান টু ক্লাছত মানে টিচাৰ বিলাকে ভালকে চাই দিয়ে আৰু
হয়, আৰু আজিকালি তোমাৰ জানা প্ৰাইভেট স্কুল কলেজ ইউনিভাৰ্চিটি য়াতে বহুত পইচা লয় এটা এটােমিষ্টাৰত পইচা লয় এটা এটা ক্লাছত লয় এতিয়া ধৰা তুমি আ পইচা যদি, ফিজ নিদিয়া ন ফিজ নিদিলে তোমাৰ একজামত বঢ়িবও নিদিয়ে
অ সেইটোৱে
সেইটো কাৰণে ধৰা অলপ প্ৰব্লেম হয় ষ্টুডেন্টবোৰৰ
আমাৰ তোমাৰ সেইটোয়ে ত আমাৰো তুমি কি কোৱা আমাৰ ফাৰ্চ ছেমিচ তাৰ ন আমাৰ ফাৰ্ষ চেমিষ্টাৰ তোমাৰ এডমিশন হৈছিলে হা
উম
এডমিশন হোৱাৰ পিছত আকৌ তোমাৰতো একজাম ফিজো লৈছে আকৌ ছমাহৰ পিছত বুজিছা তাপিছত উম না না না মানে আমাৰ চৰকাৰী স্কুল কিন্তু আমাৰ প্ৰাইভেট নহয় মানে যা প্ৰাইভেট চ ফ্ৰীতে হয় বাৰু যাৰ মানে ৰাচন কাৰ্ড আছে, নহলে ইনকম চাৰ্টিফিকেট আছে ন
উম
ইহতৰ মানে ফ্ৰীতে এডমিচনটো হৈ যায়। কিন্তু সিনতে বাৰে একজামৰ ফিজটো দিব লাগে বেলেগকে কিন্তু এডমিশনটো ফ্ৰী তে হয় যেনেকে এতিয়া মোৰতো ফ্ৰীতে নহলে মোৰ মানে ৰাচন কাৰ্ড নাই ন
উম উম
তেনে তাতো পইচা দিব লাগিলে এডমিশনৰ কাৰণে আক একজামতো পইচা দিব লাগে আকৌ এতিয়া ছেকেণ্ড ছেমত তো আমাৰ এডমিশনত আকৌ পইচা দিব লাগিছিল‌।
উম লাগে লাগে তোমাৰ ৰেচন কাৰ্ডটো নহ'লে মানে ধৰা পইচা লাগে। আৰু বিশেষকে জেনেৰেল মইতো জেনেৰেলে ক'ব গ'লে জেনেৰেল হ'লে আৰু প্ৰব্লেম হয় অলপ
সেইটোৱে চিত পোৱাও অলপ দিগদাৰ ন
অ
আৰু কিবা কিবা কলেজ আছে মানে মানে চিট পোৱা বহুত দিগদাৰ হয় মানে মো ঘৰ ওচৰতে তাত এখন কলেজ আছে বহুত ভাল কলেজ হা এতিয়া এটনমাছ বনি গ গ'ল তোমাৰ তোমাৰ কাট অফে আহে লাষ্ট এইটি ফাইভ পাৰ্চেণ্ট তা তলত নাহে। ভাবাচোন তুমি কিমান কম্পিটিচন আ ছে কলেজত
হয় কিন্তু জানা কথা এটা এতিয়া ধৰা তুমি মেট্ৰিক পাছ কৰিছা টেনটো ধৰা পাছ কৰিছা পাছ কৰাৰ লগে লগে তুমি কলেজ যাব নালাগে। তুমি হয়তো স্কুলত পঢ়িব লাগে।
আচ্ছা আচ্ছা স্কুলত
তোমাৰ ধৰা ক্লাছ হয়। আৰু মানে ধৰা সিহঁতে ভালকে গাইডলাইনচ দিয়ে ন আৰু তুমি ক্লাছ কৰিবই লাগিব বাং মাৰিব নোৱাৰা কলেজৰ পৰা বাহিৰত যাব নোৱাৰা সেনেকা চিষ্টেম। থাকি যায় ন।
অ গম পাইছোঁ।
তেনেকুৱা নাই মানে কলেজত তুমি ক্লাছ কৰিলেও কৰিবা নকৰিলেও নাই আৰু ধৰা ক্লাছ ন নহয়ো ইমান বুজিছা তাতে কলেজত সেইকাৰণে তুমি ক'ব গ'লে টুৱেলফৰ পিছত বোলে ডিগ্ৰী কৰিবলৈ কাৰণে কলেজ। গৈছা তেতিয়া ভাল এনে কলেজ লৈ লাভ নাই
অ বাৰু মও তোমাৰ এনে মানে মো ফেমিলিও কৈছিলে হা চবে বুজাইছে মানে মোক কৈছিলো কি কলেজত যাওঁ সবে মানে লগৰ বিলাকো গৈ আছিল ন কিন্তু। উ ঘৰৰ মানুহে কৈছে কি তুমি ইলেভেন আৰু টুৱেলভ টো স্কুলতে পঢ়ি লোৱা। ভালকে গাইডেন্সটো পাবা। অ মই স্কুলতে পঢ়িছো। সেইটোয়ে বাকী মোৰ লগৰ খিনি দেখিছো যোনে কলেজ গৈছে মানে সিহতৰ। পাৰ্চেণ্টেজটো বহুত কমি গৈছে।
অ কমি যায় এতিয়া মই তোমাৰ টেণ্টত টেণ্টত ধৰা মোৰ পাৰ্চেন্টেজ। ভাল আহিছিল তাৰ পিছত ভাল। খলা কাৰণে মোৰ লগৰ খিনি গোটেইখিনি ধৰা কলেজ গুচি গ'ল কলেজ গৈ কিনে তোমাৰ গোটেই খিনি কলেজতে গৈছে। মোক কলে যে মা, দেউতাই। তই। স্কুলত পৰ। মই তোক স্কুলত দি দিও। স্কুলত পঢ় তাতে ভালকৈ কৰিব পাৰিবি এতিয়া মোৰ লগৰ। স খিনি ধৰা কলেজ গছে মই অকলে স্কুলত পঢ়িব বেয়া লাগিব।।
উম, উম।
সেইটো কাৰণে মই কলেজলৈ গুচি গলো। কলেজটো যোৱা পাছত মোৰ পাৰ্চেন্টেজ। কমি গ'ল। মই ধৰা এতিয়া ক্লাছ নকৰা হলো কলেজত ঘূৰিয়ে ফুৰো ক্লাছ নহয় এতিয়া কি কৰিম এনে এনে যাওঁ হা। ক্লাছ কৰিম বুলি মেম নাহে। টিচাৰ নাহে এতিয়া মইতো অকলে অকলেতো তাতে বহি থাকিব নোৱাৰো। সেইটো কাৰণে ধৰা ঘূৰি ফুুৰো আৰু সেনেকেই পঢ়াটো বেয়া হৈ যায়।
সেইটোয়ে তোমাৰ সেইটোয়ে যেনেকে মই তোমাৰ। স্কুলত দিছিলো ন ক্লাছ টুৱেলফ'ত। মই ভাবিলো তোমাৰ অ। কিমান এইটি পাৰ্চেণ্টিত আহিছিলে আৰু মোৰ লগৰ বিলাকৰ ছিক্সটি আহিছিলে ভাবা কিমান দিফাৰেন্স আছে।
সেইটোয়ে সেইকাৰণে মানে ধৰা উম।
আমি মই যেতিয়াত। টেনত আছিলো তেতিয়া কিন্তু মোৰ তোমাৰ ছেভেনটি আছিলে সিহঁতৰ এইটি আছিলে সিহতে মোৰ আগত আছিলে কিন্তু যেতিয়া সিহতে কলেজ গ'ল। মই হেটতকে বহুত আগত গুচি গলো। গলো সিহঁতে মানে বহুত পিছত গুচি গ'ল।
কলেজ যোৱাৰ পিছত, বেয়া হৈ যায় আৰু কলেজত জানেই কেনেককা কেনেককা পোৱালি থাকে। তোমাৰ বহুত বেয়া বেয়া পৰি থাকে জানা।
অঁ সেইটোতো হয় বাৰু।
বহু বেয়া বে বস্তু। খাই এতিয়াতো আমো একো না খাওঁ ন আৰু সিহন। লগত। মানে লগ হৈ কিনে লাছত চাবচোন তোমাৰো খাবলৈ মন যাব কিবা কিবি বেয়া বস্তু। আজি ট্ৰাই কৰি চাওঁ নেকি খাই। কেনেকুৱা লাগে চাওঁ ভাল লাগে নে বেয়া লাগে তেনেকয়ে এডিক্টেড হৈ যায়গে।
আকৌ মানে এবাৰ খালে মানে সেইটো হৈ গ'ল আৰু এবাৰ খোৱাৰ পিছত মানে এডিক্টেক্ট হৈ যায় আৰু আৰু এবাৰ খাই চাওঁ তেনেকে আৰু এবাৰ খাই চাওঁ তেনেকে মানে।
এইটোৱে, এ খাওঁতে খাওঁতে খাওঁতে খাওঁতে কেতিয়া গম। তুমি গমেই নাপাবা তুমি এডিক্টে হৈ গ'লা বুলি।
সেইটোইটো অলপমান নিজে, অ চবকে ইলেভেন টুৱেলভ তুমি স্কুলত পঢ়া তাৰপিছত। তো এনেও তোমাৰ। কিবা কিবি হ'বই এনেওঁ। কলেজ গ'লেতো তুমি অলপমান, চেঞ্জেছ আহিবই তোমাৰ।
সেইটোয়ে এতিয়া মোৰ বাচ্ছা হলেও মই তোমাৰ। স্কুলতে দিম মই কলেজ চলেজো নিদু। এতিয়া টুৱেলভ পাছ কৰাৰ পিছতহে। ভাবিম আৰু যে কলেজত দিওঁ নিদওঁ।
সেইটোয়ে সেইটোয়ে আৰু মানে টুৱেল্ভৰ পিছতো ন ভাল ইউনিভাৰ্চিটি।
অঁ সেইটো টুৱেল্ফৰ পিছতো ভাল ইউনিভাৰ্চিটি দিব লাগে।
সেইটোৱেই, সেইটোৱেই ইউনিভাৰচিটিৰ ত মানে চাঁই নহ ছোৱালীটোৱে ক্লাছ কৰিছে নে নাই কৰা আৰু নকৰিলে তোমাৰ পেৰেণ্টছকো কল কৰি ইনফৰ্ম কৰে ন আপোনাৰ ল'ৰাটো ক্লাছ কৰা নাই নহ'লে ছোৱালীজনীয়ে ক্লাছ কৰা নাই।
ভালকৃষ্ণ ইউনিভাৰ্চিটিত তোমাৰ। এটেণ্ডেন্ঞ্চ চাই। ক্লাছ আহিছে নাই চাই, আৰু প্ৰতেকটো ক্লাছতে তোমাৰ এটেনডেঞ্চ লব আৰু ধৰা তাতে বহুত চিনচিয়াৰলি থাকিব লাগে বুজ। আৰু যদি তুমি হোষ্টেল বা পি জি। দি দিয়া ন তোমাৰ আৰুে ভাল হৈ যায় সি। সি মানে নিজে শিকে বস্তুবোৰ কেনেকে চম্ভালিব লাগে। পইচা কেনেকে খৰচ কব লাগে। ক'ত যাব লাগে লগৰ লগত কেনেকে থাকিব লাগে।
সেইটোয়তটো বাকী, মোৰ লগৰ এজনো আছে হা ই মানে। ভাল মানে ইউনিভাৰ্চিটি বিচাৰি আছে তুমি জানিলে। কবাছোন দেই।
ভাল ইউনিভাৰছিটি মই চাম ৰবা। তেজপুৰ ইউনিভাৰ্চিটিখনো ভাল আছে বাৰু দেই মিছা নকওঁ। অ'কে ঠিকে আছে বাৰু দিয়া ন অ'কে বাই বাই।